কি কৰিছ
এইয়া, গেম খেলি আছোঁ, তুমি?
এইয়াহ, এনেই আছোঁ।
অ', ভাত খালানি?
ভাত-চাত খালোঁ, তুমি?
মই এই ভাতকেইটা খায় পেলাই মোবাইলটো চাই পেলাই এই গেমখন অন কৰিছিলোঁ, তাৰপাছত তুমি ফোন কৰিলা।
উম উম, বাৰু।
অ', বাকী খবৰ খাতি-খবৰ খাতি কোৱা।
খবৰ-খাতি ভালেই, তোমাৰ?
মোৰো ভালেই-ভালেই দিয়া, গৰম? তোমাৰ এই কি গৰম মানে, ক'ব নোৱাৰি। মানে ৰাতিপুৱা সময়ত তোমাৰ বৰষুণ দিয়ে, তাৰপিছত আকৌ দিনদাল আকৌ ৰ'দ দিয়ে।
অ', আমাৰ ফালেও গৰম বহুত।
উম, পানী-চানী বাঢ়িছে নাই সেইফালে?
পানী-চানী অকমান অকমান আহি আছে, কিন্তু, বহুত বঢ়া নাই বাৰু এটা।
অ', নাই সাঁতুৰিবলৈ-চাতুৰিবলৈতো যোৱা নাই?
সাঁতুৰিব-চাতুৰিব যোৱা নাই, যাম হে, আহিবা বাৰু তে।
অ', তুমি মোক ফোন এটা কৰিবা, মই যাম বাৰু তে।
উম উম, তুমিতো সাঁতুৰিব জানাই?
মানে তুমি মোক অ'-মই ইমান ভালদৰে সাতুঁৰিব নাজানো বাৰু তে, মই গ'লে তি টিউব চিউব এটাকে লৈ যাব লাগিব।
লৈ আহিবা লৈ আহিবা।
অ', হেৰি এইটো কি আছিলে, তোমালোকৰ এনে নদ-নদীখনৰ নদীখনৰ ওচৰতে নহয় ন?
অ', নদীখন ওচৰতে।
অ', তোমালোক গ'লে মোক চাণ্ডডেত মানে দেওবাৰ দিনাখন ক'বা মোক। মানে মই এতিয়া উম, মই মানে বাকীকেইটা দিনত মানে মই যাব নোৱাৰিম।
অ'
কলেজো থাকে ন।
অ', আচ্ছা-আচ্ছা।
তুমি এতিয়া কি পঢ়ি আছা?
মই এতিয়া বি এ ছেকেণ্ড ছেম।
বি এ ছেকেণ্ড ছেম নেকি?
উম'।
অ', মইও সেই বি এ ফিফ্থছেম।
অ'।
তুমি এনে কিহত মেজৰ লৈছিলা?
মই ইকনমিক্স।
, আচ্ছা।
বাকী তোমাৰ ইউটিউবতে এনে ঘুৰি পেলাই ভিডিঅ চাই আছোঁ।
আম, কি চাইছানো ইউটিউবত?
আগৰ দিনৰ ধৰ পোৱালিবিলাকে যে কেনেকে ধৰ মানে গৰমত দ বিলাক পালন কৰিছিলে এতিয়া ধৰা পোৱালিবিলাক কেনেকোৱা হৈ গ'ল।
অ আজিকালি চব পোৱালিবিলাক মোবাইলে আৰু তোমাৰ।
আজিকালি চব মোবাইল হৈ গ'ল মানে সেই
ভাল কথাও জানিব পাৰি তোমাৰ আকৌ কিছুমান এতিয়াটো পোৱালি বিলাক এতিয়া গেম-চেম খেলি পেলাই পোৱালি বিলাক বেয়া হয় গৈছে।
অ।
হৈ নাই কোৱা?
তাকে আজিকালি
মই তোমাৰ গেমটো আনিছো হয় কিন্তু মই মানে গেমটো ইমান খেলি নাথাকো মই ইমান ভাল নাপাও মানে।
অ আচ্ছা।
এনেই আনিব আনি পেলাই কেতিয়াবা টাইম পাছৰ কাৰণে খেলো আৰু।
অ অ
বাকী কোৱা?
বাকী হেয়াই ইউটিউব চাই আছিলো চাই থাকোন তে তোমাৰ কলটো আহিলে বুলি, কল এটা কৰো বুলি ভাবিলো কৰিলো।
অ এনেই তুমি হেৰি কাম চাম কৰা নাই?
কাম চাম কাম কৰি আছো বাৰু দে খেতিত তোমাৰ মেৰত কাম চলি আছে।
আচ্ছা আচ্ছ, এনে তুমি কেটিং চেটিং কৰা নিকী?
কটেঙৰ গ্ৰুপ এটা আছে বাৰুতে আমাৰ।
অঁ। তোমাৰ মানে এনেকুৱা কেটেন তোমাৰ মোক মানে বিয়া এখন কৈছিলে মানে।
অঁ।
তাৰপিছ মই তোমাৰ, তোমাৰ নাম্বাৰটো মানে মোৰ তাত চেভ নাছিলে গম পাইছা।
অ আচ্ছা।
তাৰপিছতে মই এতিয়াহে ক চাওঁতে ওলাইছো তোমাৰ নাম্বাৰটো, তাৰপিছতে মানে হেৰি হ'ল মোক ক'লে যে তোমালোকৰ কেটেৰিং পাৰ্টিৰ পোৱা ৰ টিম এটা কবাচোন। তাৰপিছত মই বেলেগ এটা বেলেগ এটা পোৱালি মানে ক বেলেগ এটা মানে হেৰি ক দিলো তোমাৰ কেটং পাৰ্টি।
অ।
তাৰ পিছত এতিয়া মানে তুমি যদি কৰা বুলি গম পাও মানে মোক কা কাম এটা আছে। তোমাৰ এই আগষ্ট আগষ্ট সাতঁ তাৰিখৰ লৈ।
অঁ।
তোমাক তম বৰ বিয়া হ'ব আৰু ছোৱালী মানুহৰ।
অঁ।
তাৰপিছতে এ তোমাৰ, তুমি এনেই পইচাটো কিমান মান কব ল'বা, তুমি লিডাৰ নহয় জানো?
মই বাৰু এতিয়া পইচাটো তাকে এটাক পাচঁশ কে লাগিব।
এটা পাঁচশ কৈ আচ্ছা। ঠিকে আছে মই এটা পাঁচশ বুলি কৈ দিম ন, এটা পাঁচশ বুলি কওঁ নে ছয়শ বুলি কওঁ?
পাচঁশ বুলি ক'বা তাৰপিছত মোৰ তোমাৰ তিনি‌ হাজাৰ বুলি কবা মই পঁচিশ মান পাম।
অঁ, ঠিক আছে, ঠিক আছে, মই হেৰি কম। কৈ দিম আৰু।
অ, কৈ দিবা, কৈ দিবা।
তাকে, তোমাৰ এনেই তোমালোকৰ কেটেৰিংটো তোমাৰ ড্ৰেছ- চেছ আছেনে নাই?
তেনেকে ড্ৰেছ- চেছ আছে, আছে।
আছে। অঁ।
থাকে মানে ভালদৰে কৰিব লাগিব দেই মানে, এইখন মানে গাঁওৰে বিয়া নহ! আকৌ পিছত ধৰ এনেকুৱা কি বেয়া, মানে কমপ্লেইন পালে মোক বেয়া পাব আৰু।
অ, এইটো ভাল হোৱা নাই। ভালকে কৰিম দিয়া।
হা!
ভালকে কৰিম দিয়া, টীম-চিম যাব।
অ, অ, হেৰি এইটো কি আছিল, তোমাৰ লগত কেইটা ল'ৰা আহিব? আমাৰ আইটেম তোমাৰ বাৰটা-পোন্ধৰটা মান হ'ব আইটেম।
আহিব, আহিব, কেইটামান আহিব, তিনিটা-চাৰিটা মান আহিব নেকি সিফালে।
তিনিটা-চাৰিটাই নহ'ব নেকি? সাতটা মান লাগিব নেকি পোৱালি? তোমাৰ পোন্ধৰটা মই পোন্ধৰটা তোমাৰ আইটেমৰ কথা কৈছোহে, তাতকৈ আকৌ বেছিও হ'ব পাৰে ন!
অ, অ, অ, তাকে।
তুমি পাৰিলে দুটা-তিনিটা মান বেছিকৈ লৈ আহিবা, পাঁচটা, সাতটা-আঠটা মান লৈ আহিবা পোৱালি।
অ, সাতটা-আঠটা মান, হ'ব বাৰু দে।
অ, অ।
তোমাৰ মই চাব লাগিব, জেগা যুগলি আদি কৰি চব।
অ, তুমি চাই যাবাহি, তোমাৰ ধৰা, এবাৰত ধৰা তোমাৰ হেৰি, ডেৰশ মানকৈ বহিব পৰা পোৱালি মানে এবাৰ ডেৰশ মানকৈ বহিব আৰু, জেগাতো ডাঙৰ ন! পাৰিলে লাগিলে, লাগিলে, তুমি পোৱালি বেছিকৈ লৈ আহিলেও কথা নাই, পইচাটো মানে তুমি পইচা টেনশন কৰিব নালাগে, পইচাটো আমাৰ দি দিব। উম, মানে খুৰা, খুৰাজন খুৰাজন ভালেই আছে, তোমাৰ পইচা লেন-দেনতো ভালেই। তুমি আৰু এতিয়া হেৰি হ'লে হ'ল।
অ, আচ্ছা, তাকে।
উম। সেয়া। বাকী এনেকুৱা বেলেগ কাম-চাম নকৰা নেকি আৰু?
বেলেগ কাম এতিয়ালেকে বৰ্তমান মেৰত তোমাৰ জলকীয়া লগাইছিলো আশীজোপা।
অ, বিহ জলকীয়া নে, হেৰি নৰ্মেল?
বিহ জলকীয়া, বিলাহী-চিলাহী বিলাক বজাৰত গৈ আছে বাৰুতে।
আচ্ছা, অ।
বাকী, তেনেকে ডাঙৰ খেতি কৰা নাই এইবাৰ, পানী নাই যে।
অ, অ।
সেইকাৰণে কৰা নাই তোমাৰ।
অ'। এনেই তোমাৰ ডাঙৰ হৈছে নে নাই জলকীয়া বিলাক?
হৈছে হৈছে চাবা নেকি?
হা?
মই তোমাক ফটো এখন মাৰি দেখাই দিম বাৰু তে।
অ', হ'ব বাৰু তে মোক দি দিলে হ'ল মই চাই দিম। বাকী হেৰি কোৱা? জলকীয়া লাগিছিলে কেইটামান গম পাইছা।
আচ্ছা
ত মানে জলকীয়া কেইটামান লাগিছিলে। কেইটামান মানে মোক এক কেজি ডেৰ কেজি মানে লাগিছিলে গম পাইছা। হেল্ল'
হেল্ল' হেল্ল' কোৱা
অ' মানে মোক এক দেৰ কেজি মানে লাগিছিল এক কেজি মানে কিমান মান হ'ব?
এক কেজিত তোমাৰ মোৰ
পোন্ধৰ বিশ টকা মানে কেজি।
অ' তোমাৰ হেৰি কেজি কথা কৈছে। ন মই তোমাৰ আলু কেজি বুলি ভাবি আছিলোঁ।
অ', অ' জলকীয়া মই তাকে ভাবিছোঁ জলকীয়া কেজি তুমি স্তৰত পইচা আৰু
নহয় নহয় মই তোমাৰ আলু ভাবি আছিলোঁ আলু মই তোমাৰ সেইদিনাখন মাজতে দি উঠিছোঁ যে।
অ', অ', অ'।
তোমাৰ বি জলকীয়া কেজি তোমাৰ বহুত হ'ব তোমাৰ চাৰিত বিশ টকাকে হলে তোমাৰ কেজিয়ে দিওঁ হাজাৰৰ ওপৰতে যায়।
আচ্ছা।
তোমাৰ আঠ কেজি মান দিলে তোমাৰ ভালেই দহ হাজাৰ বাৰ হাজাৰ মান আহেগৈ আমাৰ।
অ', অ'।
তাৰে তোমাৰ আকৌ পুলি লগাব লাগে পুলি লগাই অলপমান যতন দিওঁ।
আকৌ বিক্ৰী হৈয়ে যায় তোমাৰ।
আচ্ছা মানে জলকীয়াটো লগালে তোমাৰ লাভ হয় ন?
লাভ হয়, লাভ হয়।
লাভ হয় ন? অ', তাকে মানে আমাৰ এইফালে মানুহে এজনে লগাইছিলে তোমাৰ জলকীয়া। তাৰপিছতে দুদিনমান তোমাৰ কেইদিনমান ভাল লাভ পালে মানে মানুহটোৱে। তাৰপিছত তোমাৰ এই গৰুৱে খাব ল'লে যেতিয়াৰ পৰা
অ'।
তেতিয়াৰা পৰা মানে মানুহ ঘৰে জলকীয়াৰ প্ৰতি ইমান হেৰি নোহোৱা হল
অ'।
এ গৰুৱে গোটেই খাই শেষ কৰি দিলে তাৰ।
অ', মোৰ তোমাৰ খেতি খিনিতকে বাৰুতে শেষে হেইকেইটায়ে লাভ হৈ আছে, আলুটো মাজতে দিলো, আলু টো মানে লাভ হৈছিলেতো, সেইটো মানে আহি থাকে মুখত বাৰে প্ৰতি।
অ'।
অ' সেইটো কথাৰ কাৰণে ওলাই গ'ল বাৰুতে, আলুটো ঠিকে চলিছিলে মেৰত
অ'।
ৰচুনো ঠিকেই হ'ল ভেন্দিও ঠিকেই হ'ল তোমাৰ পিয়াজো ঠিকে আছে জলকীয়াটো ঠিকে চলি আছে
অ
অ তাকে
মই তোমাৰ হেৰি কৰিম মই তোমাৰ এইকেইদিনতে যাম দেই তোমালোকৰ তাত গৈ পেলাই মই তোমাৰ হেৰি টো কৰি আহিম আ আলু টো চাই আলুহে আহিছেই জলকীয়া টো চাই আহিমগৈ
অঁ অঁ
আ আলু আছে যদি ক'বাচোন মই আলু লাগিছিল মানে
অ আলু তোমাক কিমান কিলো মান লাগিব
কিমান কিলো মানে মোক দহ পোন্ধৰ কেজি মানে লাগিব
অ আছে আছে বাৰে খাচিয়া নে দেচিয়া
দেচিয়া আলু লাগিছিল দেচিয়া
দেচিয়া আছে বাৰুতে
হ'ব ন এনে কেজি কেজি তুমি বিছ টকাকৈ ল'বা নে এনে কমাই ল'বা তাতকৈ
কেজি আলু কেজি বিছ টকা
অ
উম অ হাইব্ৰীড হলে তোমাৰ কিবা এটা কম বেছি হ'ব আৰু
অ অ ঠিক ঠিক আছে বাকি ঠিক আছে বাৰুতে মই যাম কাইলৈ মানে গৈ পেলাই গৈ পেলাই লৈ আহিমগৈ
অইয়
সেয়া
তোমাৰ বি জলকীয়া বেলেগক লাগিলেও ক'বাচোন বাৰুতে মোৰ তাত ষ্টক আছে
অ অ মই পাৰিলে মই ল'ৰা এটাক লৈ যাম গম পাইছা। মানে ল'ৰা এটাই লৱা এটা আনিলে মানে দহ তোমাৰ দছ পোন্ধৰ কেজি মান লৈ আহিব সি মানে তাৰ দোকান আছে তোমাৰ। ভুত জুলকীয়া আচাৰ বনাই সি
অ।
তাৰপিছতে মানে আচাৰ বনাই বনাই মানে পেকেটিং কৰি দোকানত বিকি কৰে। তাৰপিছতে এৰি তাক মানে সি দছ কেজি পোন্ধৰ কেজি মান লাগিব তাক জলকীয়া। গম পাইছা, হেল্ল'
অ।
মানে দছ পোন্ধৰ কেজি মান লাগিব তাক।
অ অ দি দিম বাৰুতে।
অ তুমি মোক হেৰি কৰিবা।
অ।
মই তোমাক গৈ পেলাই তাকো লৈ যাম মানে তুমি তেতিয়া কাষ্টমাৰ এটা পালা ধৰা মোৰ পৰাও ময়ও আনিমগৈ তোমাৰ পা
অঁ অঁ
ন
অঁ অঁ।
এ পাৰি ন?
অ মোৰ পৰাই নিবা তেতিয়া মোৰো অলপ লাভ হব তোমাৰো ধৰা নিয়াতো সুবিধা হব বস্তু বাহিনী বিলাক। ঠিকে আছে চাই যাবা সেই জলিকীয়াৰ কোৱালিটি টো কেনেকুৱা তোমাৰ।
কেনেকুৱা অ।
জলিকা একত্ৰিছ চলি আছে এক নম্বৰ বজাৰত দিয়ে থাকো তোমাৰ জলকীয়া চলকীয়া বিলাক।
অ।
তোমাৰ ঠিকে চলি আছে মোৰ চব।
অ।
তুমি চাই যাবহি পাৰা।
যাম দিয়া মই কাইলৈ মানে গৈ আছোঁ তোমাৰ তুমি তোমাক মই যোৱাৰ আগত, যোৱা আগত তোমাক ফোন এটা কৰি দিলে হে তুমি অ তুমি মানে থাকিবা দেই মই তোমাক ফোন এটা কৰি দিম।
অ ফোন এটা কৰিম মানে, তুমি চাই তুমি ক'ব লাগিব মানে জলকীয়া কি ৰুইছা মানে এক পিচ মানে।
অ।
জাৰু যাৰ বিহৎ। জাৰ জলকীয়া মানে বঢ়িয়া জলকীয়া দেই মই তোমাক কলো ফাইন জলকীয়া আহিছে এইবাৰ।
অ। মানে এ পইচা দি আনিম যেতিয়া ভাল বস্তুৱে লাগিব ন।
অ তাকে তাকে তোমাৰ আকৌ যদি গেলা,